শুনিছা নাই?
শুনিছো শুনিছো।
শুনি আছো এতিয়া বহি আছো। বহি আছো বহি আছো। তই কি কৰি আছে?
ভাত পানী খালিনে?
ভাত পানী খালো খালো। নাই হেৰিতে খালো মানে ভাত পানী ৰাতিপুৱাই খোৱা।
অহ!
ৰাতিপুৱা মানে নহয় আৰু চাৰে বাৰটামান বাজিলে খাওঁতে খাওঁতে মানে উঠিছো চোয়ে বাৰটা
তাৰপিছত?
খাওঁতে খাওঁতে চাৰে বাৰটামান ভাত উম বাজিগে মানে মই শুই উঠিয়ে ডাইৰেক্ট ভাতটো খাই দিওঁ ন মুখখন ধুই লৈ পেলাই ৰখি নাথাকো আৰু।
অ'। অ'। তাকে মই খালো আজি আজিতো টেঙা আঞ্জা খালো তাৰ পিছত তাত কঁঠাল গুটি দিলো কচু দিলো। তেনেকে বনালে খাই ভাল লাগিলে বেয়া লগা নাই।
অ', ঠিকে আছে। এতিয়া আকৌ ৰাতিলে? অ' মই লাও নহয় আজি ৰঙালাও!
অ', আজি ৰঙালাও নেকি?
ৰঙালাও ভাজি তাতে কঁঠাল গুটি দিলে সেয়াই দালি আছিলে দালিটো নললো মানে মই সুদাকে তেনেকে ৰঙলা ভাজিটো খাই ভাল পাওঁ মানে ভাতৰ লগৰ খানি।
অহ!
ৰঙালাওটো মিঠা আছিলে।
উম, উম।
উম।
হেই এইটো কি বুলি কয় এ বৰষুণ দিছে নাই এইফালে?
বৰষুণ দিয়া নাই বতৰতো আজি কিন্তু ৰ'দো ওলোৱা নাই বাৰু দেই এই পৰা ডাৱৰীয়া বতৰ।
ন?
পুৰা মজা বতৰ পুৰা ঠাণ্ডা বতৰ এতিয়া বৰষুণতো দিয়া নাই বাৰু দিব নেকি চাগে আজি ৰাতিলে।
অহ। তাকে আমাৰ এইফালে আকৌ আজি ৰাতিপুৱা শুই উঠাবা দিছে গম পাৱ নাই?
এ দিয়ে আছে নি এতিয়াও?
বনালো তাৰ পিছত ভাজি বনাবলৈ খুব এলাহ লাগিছে কিবা এটা ভাজিবলৈ এলাহ লাগিছে ডিমো নাই একোৱে নাই খাবলৈ।
অহ, অ'।
তাই বৰষণত তাৰ ছাতিটো বিচাৰি নাই পোৱা এইফালে ভোক লাগিছে মই থাকিব পৰা নাই দুটা তিনিটামান বাজিলে।
উম।
বৌষন দি আছে টোপনি জলতে ওলাই দৌ মাৰিছো গৈ পেলাই ধামকে অলম্ব কৰি পৰি দিছো
চ
পক ন ৰখম প নে চোতা ন নো ইমানেই যত পিছল খাই গলো তাৰিছত গোটেই মানুহে চাই যে একেবাৰে চুচৰি এই ৰুমত সোমাইছোঁহ আৰু কাপোৰ কানি সলাই ওলাই গৈছোঁ ছাতিটো বিচাৰি
অ মান সিহতৰ গৰম নাপ পালে আৰু মানে বৌ
এ এবাৰ যে তই পয়ীছিলি মনত আছানে হ এই যে পাগলীজনী যে খেদিছিলে যে ব মতে ন যে
অ সেই আমাৰ চোতালত আমাৰ চোতালতে চোতালত নহয় ৰাস্তাই এ এ সোমাই অহাই সেই কণত বোমটো ফুটাবলৈ সুজিলো ভৰিছো তলত তহঁতি আগলৈ দূৰ মাৰিলিম মই সেইবিলাক সোম অ তহঁত দুটাই তই আৰু সৰু এইফালে দৌৰ মাৰিলি
হল
চিৰা চিৰা থলোৱা নাছিলে কোন আছিলে
এ আমাৰ জোল খোৱাতটো আছিলে নেকি সৰু লোৱাটো নহয়
জোলখোৱা নহয় নহয়হ নহয় নহয় এহ তহতৰ ঘৰত নোপোৱা গৈ যে মিলটোৰ ওচৰ যে ল'ৰাটো যে
অ অ সি আছিলে এই ওখকে লৰাটো
ওখকে ল আৰু সি আছিলে অ
তাকে এই গুটি খাই ভাল পায় যে
গুটি খাই ভাল পায় অ তাৰপা এ তহঁত দুটাই ইফালে আগলৈ দৌ মআলী মইফাল সোমাইওঁতে চুইচলপাত থাপকৈ কৰিলো তিনদিন মমান উঠিব নোৱাৰা হৈছিলো
বেয়া যোৱা নাই পৰিছে ইয়াৰ একদম কোনো কে দৈত থাপ আকৌ অতি দৰ বেয়া খেলিছে তাইও গটেই তাইে পনে এনেক উৰি গলো মমটো ধাকে ফুটো নে যে
অ এই ভৰিতলতে দি দিলো আকৌ বোমটো
উৎপাত কৰি পাইছোঁ আকৌ দেই জীৱনত এ তিশুল পাট যে লৈ আছিলে
অ এইপাৰো সোমাই দিলেতে তহতি আকৌ গ'ল পুখুৰীত স্মাইল লকে
ন আমি সেইফালে তৰগৰ পিছফালে
পানী নথকা পুখুৰীটোত বোকা কপাত
তাই তাৰ ধামকে পৰিছে এ এই সৰু লৰাট যে এইবাৰ বিহু দে গিলে মনত আছে নে নাই বিহু দেখুৱাইছিলে যে সৰু ল'ৰাট এবাৰ আপেল খাবলৈ
অ আপেল খাবলৈ অ আপিল সেইটো মনত পৰে কেতিয়াবা কেতিয়াবা
তাকে বহুত আপেল খাই দিলে দেই সেদিনা সি ধেৰ আপেল খাই দিলে। মানে পানী খালে ভোক গুছে। আমাৰো ভোক গুছে, আমিও একো হেৰিয়ত নাথাকো। তেও মানে, সি আৰু মানে টেঙাটো, মিঠাটোৰ মাজত পাৰ্থক কটো লাগে আৰু।
সি মে, তাৰ অলপ জিভাৰ, মানে সোৱাদ টো অলপ বেলেগ চাগে, জিভাৰ সোৱাদটো।
তাকে।
উম,
এ সেইটো-সেইটো এটা সময় আছিলে নহ। কেনে কোন ক-ক লগক এই এতিয়া এইবোৰ চিনাকিয়ে নাই, আগটো চিনাই তেওঁ তেতিয়া আহি বহি দিয়েহি আহি লৈ পেলাই। এইটো যে, তই যে, এ সিহঁতৰ ঘৰৰ আগফালদি যে লৈ লে যে যাও যে, তাক দেখুৱাই যে হেতু আহি বহিছেহি।
কাক দেখুৱাই? অ', গম পাইছো, গম পাইছো, গম পাইছো। সেইটো চাইদৰে যে, লৰাটো যে। অ, সেই -টোতো কথাই, সেইটোতো কি নো, কোননো? কেনা, গমেই নাপাওঁ।
তাকে, কোননো গমেই নাপাওঁ সেইটো।
সেইটো জেগাত ভাল লাগিছিলে আক দেই। উম। বৰষুণ নাইদিয়া, নাইদিয়া ব
প- পথাৰত পানী হৈছেনে নাই, পথাৰত?
পথাৰত পানী, হৈছে বাৰু অলপ।
তাৰ পিছত?
নহয় আমাৰ চাইদেটো বাৰু পানী নহয় বাৰু, ইটো ৰাস্তাৰ ইটো পাৰেহে হয় পানীটো।
অহ। পথাৰ-চথাৰ ডুবিব লাগে, পুখুৰী-চুখুৰী ডুবিব লাগে, গোটেই মাছ-চাছ ৰাস্তাত ওলাব লাগে। হয় নে নাই ৰাস্তা ডুবিব। ৰাস্তাৰ ওপৰেদি ৱাটাৰ মানে পানী
বৈ যাব লাগে, অ, গাঁৱত। ঠাই বিলাকহে লাগে তেনেকুৱা। এতিয়া বাহিৰৰ জেগাত, বেলেগ জেগাত এতিয়া কেনেকুৱাকে গৈছে এতিয়া?
সেই তেনেকে যাব লাগে। পাৰিলে থানা ফালে যাব নোৱাৰাই কৰি দিব লাগে, দলং দলঙ ছিগি নে কিনো?
অ, কৰিয়ে দিব লাগে। এইফালে বেলেগ এই কিছুমান মানুহে ভগৱান-চগৱান এতিয়া, এফালে থাকি বুজি যাব আৰু।
এইফালে থাকি বুজি যাব। এইফালে থাকিলে আকৌ, সেইফালে যাব নোৱাৰিব নহয়।
অহ।
চুটি চাপৰ মানুহ সাঁতুৰিবও নোৱাৰে।
তাকে।
তাকে।
উম।
গৈছা নাই, এইফালে লগ পাইছা নাই?
নাই-নাই-নাই, যোৱা নাই, যোৱা নাই।
এনেই গৈ, কেতিয়া গৈছিলি?
কেতিয়া গৈছিলোঁ মানে, হ'ল তিনিদিনমান চাৰিদিনমানেই হ'বলে হ'ল। তেতিয়া গৈছিলো। নাই-নাই, নাই উলিওৱা নাই, উলিওৱা নাই।
নোলিয়াই বাৰু, বেয়াকেটো নোলিয়াই বাৰু, কাৰো কথা বেয়াকে নোলিয়াই। তেওঁ মানে মানুহৰ আগত খুজি দিয়ে, বাকী-চাকি থাকিলে।
উম।
হেইটো কাৰনে বেয়া। তেনেকে খুজি দিয়াটো বেয়া। গম পাইছা নে নাই?
উম। মানুহ নাচায়।
উম'।
এই ৰাতি ভাত কিহে? মাংস চাগে।
তি নাজানো দেই।
এই তহঁতৰ ঘৰত ডিম হ'ব চাগে।
তেনেকুৱাই হ'ব আজি এই নেপালী সম্প্ৰদায়ৰ মানুহ মানুহৰ পৰা মানে সে এটা আনিছিলে মুৰ্গী এটা আনিছিলে। কনা মুৰ্গী, মুৰ্গীটো কনা। তাৰপৰা মুৰ্গীটো নহয় সে মুৰ্গী বিলাক তেনেকুৱাই মানে কি হয় নাজানো।
কনা হয় নেকি।
তই মানে মই ধৰিব মুৰ্গীটো যিমান খেদিলেও সেইকণ পৰা নাযায় তই চোটিয়াই দিব লাগিব। মই ছুটিয়াই দিওঁ, আমাৰ যে এজন যে আছিলে যে আমাৰ ছাৰ এজন যে। এই ছাৰজনে যে এনেকে যে যাওৱে চাওৱে ঘুৰিয়াই মেলি চুট তিয়াই দিয়া যে।
গম পাইছো।
অ' সেই তেনেকুৱা কৰিটো তেতিয়াও নাযায় মানে। অ, এই কনাা মুৰ্গী মানে চক একোৱে নেদেখে একো নাখায় নেমলে এই তেনেকে কেইদিমান গ'লগৈ তাৰপৰা এতিয়া দিম পাৰিব লচা
অ, কনা মুৰ্গীয়ে দিম পাৰিবলৈ লৈছে।
অ, দিম বাইবল আছে।
অ, সি খাই নাখায় কিবা কিবি
নাখায় - নাখায় একো দেখিলেহে খাব স একোৱে নেদেখে খাবলৈ।
তেতিয়াহ'লে জীয়াই আছে কেনেকে
তেনেকে ডাঙৰ হৈছে।
গোন্ধ ললে জীয়াই আছে ন খোৱা বস্তু এহ,
হ'ব বাই আৰু ঘৰৰ মানুহ খিনিৰ লগত একেই মিলে আৰু।
তাকে সিহতি খাদ্য গোন্ধই লয়। মাছত বাহৰ গাজৰ গোন্দৰে লয় সিহ। সেইটোতো মানুহে খাব নোৱাৰে।
এইবোৰ খাব নোৱাৰে।
তাতে ক তাতে কি মাছ আছিলে।
এ ৰূপচন্দা
হ - হ - হ।
ৰূপচন্দা ভালো নাই আৰু।
আহ, আজি কত তাই চহৰৰ ফালে কাৰিকৰ কৰিবলৈ গৈছে নিক।
উ ওচৰৰ ফালে তাইক মানে নহয় আৰু এনে সেই উম, পিয়কননি চৰাইওৰত গৈছে।
অ, ককাইকেইদ সেয়া পায় গ'ল কহী কতকে ওপৰত
উম, সেইটো গোটেইখন চোমালে আৰু ই
নকটাব ক
উ, নপৰা বগান। মেনেজিং ডিৰেক্টৰ
বহুত ডাঙৰ হেৰি আকৌ গম পাইছে নাই বহুত ডাঙৰ মানহেতো ভোজনা তাকে একবাৰে মানে হেৰিও ৰাখিবলগীয়া হৈছে
ই তেনেকুৱা মানুহ ৰাখিব লগা আছে
তাকে বোলে ভাতো বোলে বাকীকে খাই তাৰ কিস্তি উঠাবলৈও বোলে মে যাতে গম পাইছে ন ওলে সদায় সদায় ওলাই োলে
ই কি এতিয়া ল লোনৰ টাইপত দিব নে কি ভাতটো
উম তাকে ঋণ টাইত দিব ঋণৰ টাইপত। দিব অ ঋণৰ নিচিনাকে দিব আৰু ঋণৰ নিচিনাকে দিব। তাকে নাই ইমান নহয় ইমান কৰ্মচাৰী দৰকাৰ নাই নহয়।
সেইখন সেইখন দোকান- খনে এতিয়া এটা তৰা নে দুটা তৰা নে তিনটা তৰা চাৰিটা তৰা এতিয়া তেনেকুৱা কি
নাই তৰা নাই সেইখনত বেলি ওলাব আৰু।
সেই খন বেলি হে আছে নেকি?
বেলি আছ। বেলি আছে, জোন বেলি ওলাব সেইখনত তৰা নুলাই তাতকে ওপৰ বস্তু ওলাব বেছি জিলিকা।
অ এখনত জোন হে ওলাব।
অ জোন ওলাব এই এইবিলাক বেলেগ গ্ৰহ ওলাই যাব মঙগল গ্ৰ্হ চঙ্ল গ্ৰ্হ ওলাই যাব পাই ধুম কেতু জুম কেতু।
অ ওলাই চাবও পাৰে অ হ'ব পাৰে আৰু।
তাকে। ফুলিছে কিন্তু দেই ভাল খুলি লাগে তেনেকুৱা। হাঁহিবলৈকে লাগে।
ৰ ৰহস্য লবলৈও।
অ খাবলৈ নগলে হাঁহিবলৈকে লাগে।
আহ।
তাকে স্বাস্থ্য ভালে লাগে হাঁহি দিব লাগে সেইকাৰণে।
তাত এদিন খাব উম মানে তাত ভাতটো খাই লৈ পেলাই মানে হেৰি চিকিৎসালয়ত নোসুমোৱাকে যাব নোৱাৰিব মানে।
তাকেহে।
মচলা দিয়ে সেইটো দিয়ে বহুত দিয়ে সেইজন মানুহে। পাইছো পাইছো সেইজনৰ হাতে ভাত খাই পাইছো মানে গৈছো তেনেকে খাই লৈ পেলাই ডাইৰেক্ট ঘৰলৈ নাহো মানে। চিধা চিকিৎসালয় লৈ যাওঁ।
অ ঠিকে আছে ভাল বনাই তেতিয়াহলে।
ভাল মানে এই মনত পৰিলে এতিয়া মোৰ পেটটো তেনেকুৱা লাগিয়ে গ'ল নহয় মনত প-
এইফালে এইফালে হোটেলো চলিব এইফালে তালুকদাৰো চলিব।
তালুক দাও চলিব অ। সিকে চব চলি থাকিলে অ আমাৰ সেইজনো এতিয়া এইফালৰ পৰা নাই নহয় এতিয়া বেলেগ এ বিহৰ জেগাত আছে।
এতিয়া বেলেগ আহিলে এজন মানে এতিয়া ইয়াৰ পৰা গ'ল।
অ চব এৰি থৈ গ'ল নে ঘৰ দুৱাৰ?
নহ নহ নহয় সেইজন মানে একেবাৰে ইমান দূৰত যোৱা নাই মানে। এই আমাৰ হেৰিত গৈছে মানে বিষ যে?
বিহ আহ। গৈছে নে কি?